অ, ' অ'। কি কৰিছা?
এই গধূলি কাম চাম কৰিচ উম, চাকি ভুৰ দিলোঁ। উম, অ'। সোনকালে দিলোঁ।
ময়ো চাকি দিব ওলাইছো বাথৰুমত যাব ওলাইছো বাথৰুমৰ ওচৰত এদাল সাপ ওলাইছে। বেছি ডাঙৰ নহয় সৰু মই দেখুওৱা নাই। বাবুৱে দেখিছে।
অ', হ'লেও ভয় লাগে।
অ', সেইকাৰনে অলপ বিলচ চিং পাউদাৰ দিছে।
অ, ' অ, ' সেনাজনে অ, ' জংঘল আছে নেকি।
জঙ্গল আছে। তে আৰু এই সৰু সাপ মানে অকমান ফু তা হ'লে হৈ যায়।
অ', খোৱাব পাৰে।
সোমাব। পাৰে অলপ দিন আগতে অজগৰ ওলাইছিল, অ' ডাঙৰ অজগৰ। আমাৰ অলপ পাহৰা ঠাই যে। মানে পাহাৰৰ ওপৰ পৰা নামি নামি আইছে।
অ, ' অ'।
তাত পৰি আছে তাৰে তিৰতা এজনী মানে যাব। পেলাব গৈছে। যাবৰ পেলাবৰ যাওঁতেটো দেখা পালে। অজগৰটো তাৰ ল'ৰাটো হাল্লা কৰি দিছে হাল্লা। ও যে গোটেই ধানা খুব হৈ গ'ল। তাৰপিছত আৰু মানে অজগতটো বেছি দূৰে যা ক'ব নোৱাৰি নহয়
অহ লাহে লাহে
লাহে লাহে নামি আহি কিনে আমাৰ বাৰীতো সোমালে এতিয়া ইয়াতে দুদিন মান আছিল
উম
দুদিনমান থকাৰ পাছত আৰু এইকেইখানে আমাৰ মেইন ৰাস্তাত
উম
মানে তিৰতা এজনী বাচ্ছা এটাক স্কুলৰ পৰা লৈ আহিছে। স্কুল পৰা লৈ‌ আহোঁতে অজগৰটোৰ একদম পৰি আছে। পুৰা মেন্দ ৰাস্তাত মনজিলহতেটো দেখা পাই চিঞৰি দিলে আৰু ওচৰৰ মানুহমখান ওচৰৰ মানুহ মখান আৰু ওচৰত গ'ল চাব কাৰণে এহ, পাহাৰৰ এজন মানুহ কি কৰিছে কিহ মান ধুনীয়াকৈ অজগতো গৈ গৈ আছিল আৰু ৰাস্তাৰ সিহঁতৰখিনি জাগাত যাই আছিল আৰু তাৰপিছত আৰু এই মানুহজনে কি কৰিছে অজগৰৰ গাত থাপৰ মাৰি দিছে। অজগৰ টোহ ভয় খাই গৈছে, ভয় খাই কিনে আৰু কি কৰিব মানে ৰাস্তা বিচাৰি পোৱা নাই ইমান স্পীডত আহি গৈছে অজগতটো আমাৰ ওচৰতে এই মানুহ একঘৰ আছিল সেই মানুহ ঘৰত মানে পুৰণা টিভি এটা ৱালৰ নিচিনা এনেকুৱা কৰি দিছিল আৰু সেই ৱাল মানে খুন্দা খাই আমাৰ বাৰীত আৰু সোমাই গৈছিল।
এ তিও ভয় লাগে তোমালোকৰ ইফালে আৰু জংঘল আছে নহয় তহ যা ঘৰৰ পিছফালে
নিজৰ জাগাত হে গুচি যায়। মানে বেছি মানে আহাৰ খাবৰ কাৰণে আহিছে আহাৰ বিচাৰি বিচাৰি এইখিনি ঠাই পাইছে এতিয়া গমো নাপাওঁ বহুত জংঘল হৈছে না ওচৰৰ মানুহ বিলাক কৈ আছে। জংঘলবিলাক চাফাৰ কৰা কাৰণে।
অ বৰষুণ থাকে।
আৰু হৈ যাব।
অ।
ভাবিছো হাজিৰা মানুহ ধৰি কিনে জংঘল বিলাক চাফা কৰিম গছ গছনি বিলাক কাটিম।
অ।
মানে ঠানি বিলাক কাটিম গছ গছনিবলাক নাকাতো। মানে গছ গছনি লাগে না আমাৰ গছ গছনি বহুত আছে।
অ সেইকাৰণে অলপ
আমাৰ পৰিৱেশটো অ। পৰিৱেশটো মানে ভাল লগা আৰু।
অ।
জেনেকুৱা ধৰণৰ গছ পোৱা বিচৰা তেনেকুৱা ধৰণে গছ আছে। আম কঠল কঠল আছে। আছে আম আছে। বহো ধৰণৰ বাঁহগছ বহুত আছে। বগৰী গছ হৈছে মধুৰিআম হৈছে। ছে হা
অ বান্দৰৰ কাৰনে কিজানি একো খাবই নোৱাৰি।
নাই। নোবাৰু। কঠলটোতো কেঁচাৰ পৰা সেই গোন্ধ শুঙি থাকে। এতিয়া পকিলেতো আৰু ইয়াতে থাকিব, খাবই নাপাম। মানে কঁঠালতটো খাব নাপালে গুট কোটি গিতা পাম আৰু। গুটি কেইটা, গুটি কেইটা ভাল লাগে নহয়। গতিকে তাৰ মানে, চব চব্জিত দি খাবা বাৰীৰ। ভাজি কিনে ডাক ক'লি গুচাই খাব পাৰি।
অ', কিছুমানে আৰু ভাজি পেলাই লাল চাহৰ লগতো খায়।
অ', সেইটো কিন্তু গম নাপাওঁ।
অ', খাইছো, মানে অ ওছৰৰে, এঘৰ আছিলে সিহঁতে ন খোৱা দেখিছ দুই এটা হাৰিয়াক থাকোতে। আমা হঁতৰ ঘৰৰ হ
আৰু গুটিটো ধৰ, দালিত দি কিনে।
পেলাই
সানি কে কিনি খাই কি মজা লাগে এ। তাত অ, জলকীয়া পিঁয়াজ অকণমান কাটি দিব লাগে, অলপ মিঠাতেল একদম মাছ পোৰা নিচিনা লাগ মই কেইটামান ওলাইছো, কেইটামান ওলাইছো থৈ দিছো, দালিত
সিদিনাখন বাইদেউহতৰ ঘৰ পৰা আনিছো কেইটামান, এই পাহৰিয়েই আছো দালিত দিব আৰ অ।
দালিত দি কেনে খাব পাৰি।
অ', ও আ, ভালকে চাবা অলপ। ৰাতি মানে, বাট
ওলাই থাকে, বাথৰুমত গলে লাইট আছে লাইট দিয়া যায়, মানে দুটা-দুটা লাইট আছে। গম নাপায় সেইটো বস্তু, ওপৰতো থাকিব পাৰে তলতো থাকিব পাৰে।
যতে-ততে পৰি থাকে নহয়।
গোটেই দুৰ্গা পূজা যে কৰে আমাৰ ওচৰত তে
উম।
তাত, মানুহ একঘৰত তাত।
ইস্ ৰাম। অঁ
তাত ধৰিছে লৈ গৈছে ফৰেষ্টে কিছুমান কি কিছুমান ভাল ঘৰতো সোমাই কিছ- কিছুমান ভাল বেয়া ঘৰতো মানে নোসোমায়। এনেকুৱা আমাৰ ইয়তে মানে জীয়াম বাঙালা বুলি কয় তাত কি ধুনীয়া ঘৰ ঘৰৰ ভিতৰত এ চি জেছি চব আছে। আছে, দৰ্জা খিৰ এ চি থাকিলে টো দৰ্জা খীৰ কি বন্ অঁ, এনিটাইম বন্ধই থাকে, তাৰপাছত কেনেকৈ অঁ, মানুহ, মই ভিতৰত সোমাই থাকো গমেই পোৱা নাই। সাপ, ফেটি সাপ এদাল। ৰাতিপুৱা যি দৰ্জা খোলে ফেতি সাপডালটো দুৱাৰ মুখত পৰি আছে, ইমান ধুনীয়া ঘৰ, সিহঁতেতো দৰ্জাখিনি
নিমিলে।
সেইটো তোৰ, এইতিয়া সাপ টো টো ধৰ দেখি কিনে নাখায়, লেখিয়ে খায়, বাঘেটোতো লেখি খায়, বাঘেটো দেখি খায় অঁ।
মোৰ ভয় লাগে, মানে পিছফালে দৰ্জা এখন আছে ই সেইফালে নাই, এইফালেও আছো বহু
আছে ন
সাপটো চব জাগাতে আছে, মোৰো এদিন অলপ দিন আগতে এই মোৰ ঘৰৰ পিছফালে এখন দৰ্জা আছে যে তাত বে বেছি জংঘল সাপ থাকে, একদিন মোৰতো দুৱাৰ মুখতে এডাল মানে সেইটো হেৰি সাপ বুলি কয়, মানে ঘৰুৱা ধৰণৰ আৰু। একদম শিক না সাপটো। মোৰ দুৱাৰ মুখতে পৰি আছিলে। ত এতিয়া মই কি কৰছো, দৰ্জাত ফাক থাকে যে। তাত মই কাপোৰ দিছো দীঘলকৈ কাপোৰ দি, এখন তাৰমানে কাঠৰে, কাঠ এক টুকুৰাই এনেকা মই মানে সোমাই থৈ দিছোঁ।
অঁ
সাপ সোমাব নোৱাৰে, কিন্তু মই বহুত দিন নাছিলো নহয়, আহি পেলাই ভয়ে লাগিছে। এতিয়া বাবুহত ত ৰোকানী কাপ
সিহঁতে মানুহৰ ঘৰত সোমাম বুলি নোসোমাই কিন্তু সিহঁতে আহাৰ বিচাৰি বিচাৰি সোমাই। সিহঁতেওতো খাদ্য অ' সিহঁতেতো খাদ্য বিচাৰি না আমি যেনেকুৱা খাদ্য বিচাৰো। বিচাৰি সিহঁতে বিচাৰে।
অ' সিহঁতো নাজানেটো। ভয়ে না কিয়ে। এনেকা। গধূলি সময়ত এই অলপ। অলপমান হেৰি কৰিম ৰবা এই পকৰা বনাম। নৰসিংহৰ, অ' নৰসিংহৰ পাত। আৰু। এ আমাৰ যে গাঁৱলীয়াত এভাগ ধুনিয়া এটা যে, ধুনীয়া তাত। অ' তুমি ব ধনীয়া পাতটো নহয়, এইটো বাংলা ধনীয়া পাত
হব, অঁ অঁ।
টো ধনিয়াৰ পাত।
ছজনা, ছজনা নাই নেকি?
আছে, কিন্তু অলপ দূৰত আছে আৰু ওখ আছে পাৰিব নোৱাৰি। নৰসিংহৰ পাত, ধনিয়াৰ পাত। খাইছো, আছে এতিয়াও লাগি আছে বুঢ়া হৈ গৈছে। মানে পাৰিব নোৱাৰি। পাৰাত ধৰি তাৰ মানে মানে বুঢ়া হ'ল। ভাল অ' খাও আমি এইটো। আমাৰো এইফালে আৰু শাহু মা নহয় শাহু মাই খাৰ বনাই। খাৰৰ আঞ্জা বনাই অ' খাৰৰ আঞ্জা বনাই সেইটো ভাজি খাব পাৰি। উম্ অ' ভাল। উম খা এনে পকৰা বনাম বুলি এনেকে সেই কৰি থৈ দিছো।
অঁ।
আমাৰ আজি ইয়াতে বিহু আছে। যে সেইকাৰণে মানুহ বিলাকে, আলহী বিলাক আহি আছে কাৰোবাৰ কাৰোবাৰ ঘৰত সেইকাৰণে অলপ গণ্ডগোল হৈ আছে। চবৰ ঘৰে ঘৰে আলহী। অঁ, গাড়ী বিলাক। অ' চবোৰ ঘৰৰ ঘৰৰ মানে ধ তোমাৰ ঘৰৰ তত বোৱাৰীৰে থাকে সিহঁত তেয়া ঘৰৰ কৰতো গুৱাহাটীৰ পৰা আহিছে। কোনোবা ছোৱালী আহিছে এনেকুৱা আৰু গাঁৱৰ বিজ যাব।
সেইফালে খেতি চেতি বেছি নাই ন?
এইফালে খেতি নাই একদম মানে অ একাই দ ভিতৰৰ গাওঁ নহয় যে এখিনি সেইকাৰণে আছে সি ইবিলাক অঞ্চ কলেজ হৈ গৈছে। পথাৰবিলাক পঞ্চ কলেজ হৈ গৈছে এতিয়া অ। উম নাপায়।
আহ বাইদেউহতৰ ঘৰতোতো পথাৰ নাই অ মাজে বাইদেউহতৰ ঘৰত আছে পথাৰ। সিহঁতোতা সিহঁতৰ ছাগলীবিলাক ধৰক কিবা যায়নে?
অ আমাৰ ইয়াতো আছিলে ইদান বিশাল পথাৰ। কিন্তু এতিয়া মানে হেৰি হ'ল তাত কলেজবিলাক হৈ গল মানুহবিলাকে মাটিবিলাক বিক্ৰী কৰিলে। বি বিক্ৰী কৰাৰ পিছত কলেজ হৈ গ'ল তাত। কলেজ কৰা কৰিছে মানুহবিলাক
এইবিলাক খেতি চেতি কৰি থাকিলে ভাল আৰু আহ সকলোৱে যদি কিনি খায়। খেতি কৰিব কোনে? আজিকালি আৰু চাকৰি বিচাৰে।
চাক কষ্ট কৰিব নোখোজে।
ভাল লাগে খেতি ভেটি চাই কিনে। এনে আছে আছে, মাজত সোমানে পত পথাৰৰ মাজত সোমাই পাইছোঁ আৰু। ভাল লাগে সিয়া তোৰ মাছ ওচৰ হেৰিও আছে ফিছাৰীও আছে কি ডাঙৰ ডাঙৰ মাছ।
অহ। আৰে হেৰি কৰা অ মানে তাৰ চাউলবিলাক তলৈ আহা।
চাউল মানে এইবাৰ অনা নাই। ইমান জুনীয়া খী। কি কৰিছে সিহঁতে লৈছে?
অহ ',
এইবাৰ মানে এনেই যোৱা বছৰ। চৰত আনিছিল বৰা চাউল আনিছিল ঘৰুৱা চাউল যে ঘৰুৱা চাউল বৰ অলপ দিনামতে গৈছিলোঁ। আমাৰ তাত পথাৰ আছে নহয়।
অহ',
মাটি আছে তাত গৈছিলো।
অহ ',
তাৰ মানে যেতিয়া মই আহিছিলো তে তাৰ পৰা কিছুমান বস্তু লৈ আহিছিলো। মানে পানীলাও যে আছে পানীলাও ঘৰৰে পানীলাও।
উম ',
তাৰ পৰা দুট মান লৈ আহিছো আৰু। আৰু দণ অহ ', আৰু অৰাহি আছে যি অৰাহি লৈ আহিছো ঘৰ এইবিলাক ঘৰুৱা না খাবাতো সোৱাদ। সবৰ কাৰণে আৰু ধৰ আমাৰ মামাহঁতৰ সিহঁত ত', ল'ৰাটো মানে মাছ ফিচাৰি আছে মাছৰ অহ ',। ঘৰৰে মাছ। তাৰপৰা মাছ আনিছিলোঁ মই ডেংগি তিনি আনিছিলো আৰু আমাৰ লগত ধৰ মানুহ এজন গৈছে। তিল সেই মানুহজনকো দিলোঁ মৌ আনিলোঁ আৰু ঔ টেঙা, ঔ যি ঔ, ঔ- ঔ আনিছিলোঁ সেইফালে গাঁৱত দেখিছোঁ ঔ বহুত। ঘৰে- ঘৰেও আছে।
মাছ- মাছ।
মাছেদি বনাইছোঁ অহ', মাছেদি বনাইছিলোঁ ঔ আৰু ইফালে কৰ্দেও ভাল লাগে কৰৰ্দেউটেঙা।
সেইটো টেঙাটো ভাল লাগিল। মই আজি টেঙাৰ আঞ্জাই বনাইছিলো অহ',।